হেল্ল', শুনিছা নাই?
আহ শুনিছো।
কি কৰি আছ?
শুই আছো।
ভাত খালি নাই?
ভাত খালো।
কিহেৰে খালি?
পনীৰে খালো।
শুই আছ কি গা বেয়া নেকি?
এ টোপনি টোপনি লাগিছে।
আহ তহঁতে পাপ পলু খেতি কৰিব জানো নাই অ?
জানো অ।
অ পাতপলুৰ খেতি কেনেকে কি কৰে, কচোন কি গছ গছত, কৰিব লাগে কিমানকে কি কৰিব লাগে বুজাচোন মোক অকণমান।
অ পাত পলুৰ খচ কিনি আনিব লাগিব।
আচ্ছা।
তাৰপা কিনি আনি সেইটো দুদিনমান থ'লে তপৰা যগিব কণিবোৰ
তাৰ পাছত
জগিব অকণ অকণ তাৰ পৰাৰা এৰাপাত টনি কোমোলিয়াই এাৰপাত আনি দিবহি লাগিব
এৰাতপাতবোৰ ক'ত পায়
এয়পা দেবিলাকতে য'তে ত'তে গজি থাকে নহয় তাৰপৰা নহবা নিজেই গুটি আনি সিঁচি ল'ব লাগিব খেতি কৰি ল'ব লাগিব ঘৰত
তাৰ পিছত এৰা পাতবোৰ নি পেলাই কি কৰিব লাগে
এৰা পাতো দিয়ে নুনী পাতো দিয়ে এই পলুত এৰা পাত দিয়ে এইটো নুনী পলু নুনী পলুত নুনী পাত দিয়ে
কি পলু দুটকা নেকি
অটু এয়া এৰি পলুটো বেলেগ নুনী পুলিটো বেলেগ মানে
ত মুগা মুগা বলুট কি হয়
মুগাৰ পলু পলুটো বেলেগ এই পলুৰ কথাটো ক'ম মই
ক এৰিপলুটো বিষয়ে কচোন বাৰু
এই পলু সেয়া সচ্তটো কিনি আনিব লাগিব কিনি আনি আকৌ কণী খিনি জগিব জগাৰ পিছত কুমলীয়াই এৰা পাত কুহ মানে আনি আনি দিবহি লাগিব
তাৰপিছত
তাৰপাছত ডাঙৰ হোৱাৰ পিছত সেইটো এ পলওটো পাতখিনি আনিলেই হ'ল আৰু তেনেকে দি দি থাকোতে ডাঙৰ হব তাৰপা পকিব ধৰিব লাগিব
মানে এৰি পলু পুকে এৰা গছৰ পাত খায়
পাত খাই আৰু এৰা গছৰ পাতহে খায় ডাঙৰ হলে বুঢ়া পাতো খায় এই অক সৰুতে কুমলীয়া পাত দিব লাগিব
আচ্ছা এইটো হেৰি পলু বাকী সিটো পলু নে কি সেইটো পলো
সিটো পাত পলুও হেৰি হয় পাত পলুও সেয়া বীজ কণী কিনি আনিব লাগিব এনেকে ফাৰ্মত পায় এইেইবোৰ এ তাৰ পৰা কিনি আনি পেলাই হয় যোগাৰ সময়ত হৰি নুনী পাত যে মানে হেৰি নুনী গছৰ এইবোৰ চিনি পা নে নাপা নাজানো
নুনী গছ মানে ডাঙৰ গছ নাই এইবোৰ সৌ গছ নুনী গছ
নহয় আৰু নুনি গছ
অ
সেইটো বস্তু গুটিটো খায়ো আম বিলাকে ঢেৰ খালো পকিলে কলা কলা লেখিয়া হয় নুন গছৰ মানে গুটিটোও খাই বোলো সেই পাত খিনি পলুক দিয়ে
চিনি পাইছো সেই গুটি গুটি মি পিঠা কমলা হেৰি জামুৰ নিচিনা হয় কালাৰটো
অ জামু নিচিনা হা এইটো নুনী পলু এই এৰা পলু নহয় এইটো নুনী পলুটো বেলেগ সেয়া নুনী গছৰ পাত খাই তাৰ পৰাৰা ডাঙৰলৈকে সেয়া পাত দিয়ে হৈ যায় আৰু তাৰ পৰা অ অ এই আঁঠুৱা দি থব লাগিব আঠুৱা দি এনেকে ডলাত দিয়ে
আচ্ছা
পলুটো ডলাত তেনেকে মোকুলাই দিয়ে পাত দি-দি থৈ দিয়ে তাতে খায়। তাৰপা যেতিয়া পকিব সময় হয়।
হয়।
তেতিয়া পলুতো মানে চুই চালে খ মৰনি এটা উঠে।
আচ্ছা,
পকা পলুটো।
অ,
তাত তপৰা সেইটো জেং বা কিবা এই এইবোৰ ডাল নুনী ডালেই হওক যেনিবা তেনেকুৱাবলাকত সেই পলুটো দি দিলে মানে তাতে জাল বান্ধি এৰি হয়। মানে পলু পলুটো মানে হেৰি হয় আৰু এইবোৰ কি জাও বান্ধে তাতে।
আহ, বুজি পাইছো।
অ', জাল বান্ধিলে তাৰপিছত আৰু সেইটো হ'ল জাল বন্ধাৰ পিছত হেৰি হল তাৰপা গুচাই-গুচাই আকৌ এই প পাট পলু কটা মেচিন আছে।
পাটপুলুকতটা মেচিন আছে।
অ', ঘৰতে কাটিব পাৰি।
এতিয়া আমি পলু খেতিটো যদি কওঁ আমি ঘৰতে এটা ৰুমত কৰিব পাৰিম নে আমাৰ এখন বহুলীয়া জেগা লাগিব।
বৰ বহলীয়া জেগা নালাগে ৰুম এটা হলেই কৰিব পাৰি। তাতে যেনিবা আঠা লাগিব অ আঠ আঁঠুৱা লাগিব আঁঠুৱা অবিহনে কৰিব নোৱাৰি পুখুৰ এইবোৰ মাখি চাখিয়ে দিগদাৰ কৰিব সেইকাৰণে আঁঠুৱা লাগে।
এতিয়া পলু কেই প্ৰকাৰৰ পলু থাকে ন?
পলু, এৰ পলু, পাট পলু, মুগা পলু, এই তিনিবিধে পুহি পাইছো আৰু তাতকে আৰু পোহা নাই।
এতিয়া মুগা পলুটো কেনেকে কি কয় সেইটো কথা বুজাই দেচোন বাৰু?
অ', মুগাও সেই সজ কিনিয়ে আনিব লাগিব। গুটি তাৰপা আনি পেলাই সেইটো জগিলে জগিলে হেৰিয়াত এইবোৰ কি চোম গছত চোম গছত লগাই-লগাই দিব লাগিব। সৰু পলু অকমানি-অকমানি পলুটো হলে চাপৰ গছত দিলেই হ'ল। মানে কো পুহ হাঁ মানে পাত খাব আৱ।
এতিয়া মই মুগা পলুতো দেখিছো যে চোম গছত মানুহ বিলাকে তাত পলু টো এৰি দিয়ে আৰু সিহঁত ওপৰলৈ গৈ থাকে পাতবোৰ ছিঙি-চিঙি পেলাই সিহঁতে খায়।
খাই থাকে আহ
এতিয়া মোক ত বুজাই দে যে পলুটো যেতিয়া এতিয়া কোনটো সময়ত মানে পলুটো পকে বা কিমান সময় লাগে পকিবলৈ পলু পলুটো।
পকিবলৈ কিমান দিন লাগে বা ময়ো বিশেষ নাজানো বিশ দিন, ত্ৰিশ দিন মান লাগে নেকি জানো। নে এমাহ এমাহে লাগিব কিজনী এ ছয়, সাত ইমান নালাগে এমাহয়ে হ'ব পায়ে। মই ইমান বিশেষ নাজানো কিন্তু পঢ়াতো পঢ়িছো, কিমান দিন লাগে কি কথা এইটো মানে হে খিয়াল কৰা নাই।
এতিয়া পলুটো পকাৰ পিছত আমি পলুটো যেতিয়া পকিব পকি পেলাই সিহঁতবোৰ নামি আহিব ন তললে।
অ পকিলে মানে সিহঁত নামি আহিব নামি আহিলে ধৰিব লাগিব সেইটো সময়ত মানুহ লাগিবই ন।
এতিয়া সেই পলুটো ধৰি পেলাই কি প্ৰচেছ তাৰপাছত কি আৰম্ভ কৰা হয়।
এ পলুটো সেইটো আকৌ প্ৰচেছ বেলেগ চুকৰি লেখিয়া তেনেকে বনালেও হ'ল নহ'বা চোম গছৰ সেইবোৰ ডাল বিলাকত মিহি মিহি ডাল বিলাকত জোপাৰ পাতি তাত পলুটো থলেও মুগা মানে সাজ ক মানে বাহটো বনাই আৰু। সিহঁতে সেইবিলাকতো বনাই। নহ'বা কিছুমানে চকুৰি কতে এনেকে বাঁহৰ বনাই দিয়ে তাতো থয়। তেনেকুৱা
এতিয়া এই পলুটো প্ৰথমতে আমি পলুটোৱে প্ৰথমতে ঘৰ বনাব নহয় জানো?
উম।
সেই ঘৰ বনা সেই ঘৰবোৰ কেনেকে বনায়?
সেই ভাৱনো কি সিহঁতৰ মুখত এটা আঠা আছে সেই আঠাটোৱে যেনেকে মকৰা জাল বনাই সিহঁতো জাল বনাই বনাই ঘৰ বনাই লয় গোলকে গোলকে একদম ঘৰ বনাই বনাই লয় আৱ।
ঘৰ বনাই বনাই লয়। তাৰপিছত এতিয়া ঘৰৰ বুকৰ পৰা সূতা হয় নে পলু জীৱত
সূতা, এহে জীৱতো পায়ো সূতা সিহঁতেই তেনেকে ব বনাই বনাই বনাই বনাই লাষ্টত সিহঁত মানে তাতে সোমাই থাকে সোমাই থকাৰ পিছত কি হ'ল এই সম্পূৰ্ণ হ'ল তাপা মানুহে সেই পাতৰ পা আকৌ ছিঙিব সেই মানে উ লেতাটো উলিয়াব উলিয়াই পেলাই আমা মেচিন আছে আমা ঘৰতে উম মেচিনত কাটিব পাৰি সেইটো সিজাব লাগে গৰম পানীত। সিজাই পেলাই মেচিনত। আহ উলিয়াই দি পেলাই এটাই ঘূৰাই দি দিব লাগে দুটা মানুহ নন ষ্টপ লাগেই মানে।
এতিয়া এই পলুটো হয় পলুটো পকাৰ পিছত আহ সূতা উলিওৱা পৰ্যন্ত আমাৰ এটা পলু মানে সেই পলু সূতা উলোওৱা লৈকে আম কিমান সময় লাগে বা কিমান মানুহৰ প্ৰয়োজন হয়।
মানুহ ঠিক এ কাটোতে দুটা মানুহেই হয় কিন্তু পলু সৰহ হলে মানুহ সৰহ লাগে ধৰোতে মানতে চাৰিটা পাঁচটা মানুহ লাগে।
হয়, এতিয়া মুগা পলুৰপা কি সুতা উ উপন্ন কৰা হয়।
মুগা পলু পৰা মুগা সুতা। এটা উৎপন্ন কৰা হয়।
এতিয়া মুগা সূতাবোৰ ক'ত ব্যৱহাৰ কৰো আমি।
মুগা মেখেলা কাপোৰ মুগাৰ মুগা কাপোৰবোৰ বয়। চাদৰ মেখেলা এইবোৰ ো পই
আচলতে এতিয়া মুগাপলু, এৰী পলু আৰু সিটোপলু নাম কি আছিলে?
পাত পলো
এই তিনিওটা ভিতৰত কোনটোৰ ভেলু বেছি বা আমি দাম বেছি বুলি ক'ব পাৰিম।
মুগা সূতাই চ বস্কে হাইছ তাৰ পৰা পাতৰ তাৰ পৰা এৰি
হয়,
এই সূতা আকৌ এয়া কাপোৰ বয় পাতৰ সুত, প্ৰায়ই পাটৰ কাপোৰ বয় পাটৰ মেখেলা পাটৰ চাদৰ এইয়া চেলেং কাপোৰ উম এতিয়া মুগাৰ ব দাম আছে কেজি পাঁচ হেজাৰে কেজি বেছি হব কিজানি মুগাৰ।
হয় তেতিয়াহ'লে এই। পলু ব্যবসায়তটো কৰি মানুহে এটা বৃহৎ পৰিমাণে লাভ উপাৰ্জন
পাৰে কিন্তু এটা কথা উম।
ক,
এতিয়া মানুহে পলুপোহি খাব নোৱাৰে।
কিয়?
কাৰণকেলে এইবোৰ বাগানৰ যে মেডিচিন মাৰে
হয়,
এই ওচৰত দৰবটো মানে গোন্ধতে পা মুগা পলু পুহিব নোৱাৰে মুগা পলু মৰি মৰি যায়।
এতিয়া মানে পলু পুহিবলৈ আমি এটা সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ আমাক লাগিব।
লাগিব কেলে মেডিচিনৰ গোণ চুণ নালাগিব আকৌ মুগা পলু পোহোতে বহুত নিয়ম আছে। অকল পোঢ়িলেই নহব।
হয়, এতিয়া আমি এই বিষয়ে আমি আৰু পিছত কথা পাতিম এতিয়ালৈ ফোনটো ৰাখিছোঁ দে।
হব উম হৰামিও